কওঁকচোন।
অ' হয় নমস্কাৰ।
অ' নমস্কাৰ, নমস্কাৰ অ' ভালে আছোঁ। ভালে আছোঁ। আপুনি কেনে আছে?
আছোঁ, আছোঁ। কি খবৰ বাৰু আপোনাৰ?
মোৰ ভাল, আপোনাৰ?
অ' আছোঁ আছোঁ ময়ো আছোঁ ঠিকে আছোঁ। মই এই আজি আপোনাক যে লগ পাইছিলোঁ। মোক কিছুমান কথা সুধিব লগা আছিল আপোনাক সেইকাৰণে
অ' মইয়ো মই সেইকাৰণে আপোনাক ফোন কৰিছিলোঁ আৰু তুমি কিবা সুধিব বিচাৰিছিলা যে মোৰ পৰা কি সুধিব বিচাৰিছিলা পিছে
অ' অ' অ' মই এই মোবাইল ফোনৰ বিষয়ে আপোনাক অলপ সুধিব বিচাৰিছিলোঁ।
কোৱাচোন কি সুধিব বিছৰা মোবাইল ফোনৰ বিষয়ে।
অ' মোবাইল ফোনৰ মানে মই সুধিব বিচাৰোঁ যে আহ আপোনাৰ মতে মবাইল ফোনে আমাৰ মোবাইল ফোন মানে কি?
অ' মোৰ মতে মোবাইল ফোন মানে হৈছে এটা সঁজুলি যাৰ জৰিয়তে আমি দূৰৰ আৰু মানুহৰ লগত কথা পাতিব পাৰোঁ।
হয়।
পঠিয়াব পাৰো আৰু বহু কামত কৰিব পাৰো আগতে মানুহে চিথ জৰিয়তে যিহেতু যোগাযোগ কৰিছিল, তুমি জানায়ে।
উম' হয়।
মোবাইল ফোনৰ বাবে সকলো কাম বহুত সহজ হৈ গৈছে। মোৰ মতে মোবাইল ফোন আজি আজিৰ সময়ৰ প্ৰায় সকলো মানুহৰ জীৱনৰ এক প্ৰয়োজনীয় বস্তু বুলি মইয়ো ক'ব পাৰো।
হয়।
আৰু আপোনাৰ মতে মোবাইল ফোন ব্যৱহাৰ কৰিলে, কি কি সুবিধা হয়?
মোৰ মতে মোবাইল ফোনৰ বহুত সুবিধা আছে। প্ৰথমতে ক'ব গ'লে, আমি যিকোনো সময়ত যিকোনো ঠাইৰ পৰা কথা পাতিব পাৰো। দ্বিতীয়তে ক'ব গ'লে ইণ্টাৰনেট থাকিলে আমি শিক্ষা খবৰ ভিডিঅ' আৰু বহুত তৈথ্য সহযতে পাব পাৰো। আৰু অনলাইনত পঢ়া শুনা, ডিজিটেল পেমেন্ট। আদি কৰিব পাৰোঁ। এই সকলো কাম আমি মোবাইলত কৰিব পাৰোঁ। মোৰ মতে মোবাইল ফোন আমাৰ দৈনন্দিন জীৱনত বহুত সহজ কৰি তুলিছে বুলি মই ভাবোঁ।
হয়, ঠিকে কৈছে। আৰু আছিল যে আপোনাৰ মতে মবাইল ফোনৰ কিবা অসুবিধাও আছেনে।
হয় নিশ্চয় মোৰ মতে মোবাইল ফোনৰ কিছুমান অসুবিধাও আছে। যদি আমি বেছি সময় মোবাইলত ব্যৱহাৰ কৰা যায়। তেন্তে চকুৰ সমস্যা হ'ব পাৰে, আৰু পঢ়া শুনাত টো মনোযোগ কমি যায়।
হয়।
কিছুমান লোকে গেম বা ভিডিঅ'ত বেছি সময় নষ্ট কৰে। যোনটো কঢ়িব নালাগে, ইণ্টাৰনেটৰ ভুল তথ্য বা ঠগিয়াবও চেষ্টা কৰে। এ সাৱধান হ'ব লাগে সেইবোৰৰ পৰা মোৰ মতে। মোৰ মতে মোবাইল ফোন এটা ভাল বস্তু, কিন্তু ইয়াৰ সঠিকভাৱে ব্যৱহাৰ কৰাটোহে দৰকাৰ বুলি মই ভাবোঁ।
হয় হয় ঠিকে কৈছে আৰু আপুনি।
আৰু আছিল যে আপোনাৰ মতে আজিৰ ছাত্ৰ-ছাত্ৰীসকলে মোবাইল ফোন কেনে ব্যৱহাৰ কৰিব লাগে।
মোৰ মতে অহ, ছাত্ৰ ছাত্ৰীসকলে মোবাইল ফোন বেছি বিচলিত হ'বলৈ নহয়। পঢ়া লেখাৰ সহায়ক হিচাপেহে ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবোঁ।
উম'।
প্লাছ শিক্ষামূলক ভিডিঅ' আৰু নতুন কথা শিকিবলৈ মোবাইল ফোনটো বহুত ভাল বস্তু হয়।
হয়।
গেম বা ছ'চিয়েল মিডিয়া আদিত ভীত ভিডিঅ' বেছি সময় দিব নালাগে বুলি মই ভাবোঁ আজিকালি ল'ৰা-ছোৱালীবোৰক। আৰু মোৰ মতে যদি, সময় ঠিক মতে ব্যৱহাৰ কৰা যায়। তেন্তে, মোবাইল ফোনে পঢ়া-লিখাতটো বহুত সহায় কৰে বুলি মই ভাবোঁ।
হয়, হয়, হয়, ঠিকেহে কৈছে বাৰু আপুনি। আৰু আ-আপোনাৰ মতে, মোবাইল ফোনে আমাৰ দৈনন্দিন জীৱন কেনেকৈ সহজ কৰিছে?
উম' ক'ব গ'লে, মোৰ মতে মোবাইল ফোনে, আমাৰ দৈনন্দিন জীৱনত বহুত কৰি দিছে, আগতে যি কাম কৰিবলৈ বহু সময় লাগিছিল সেইবোৰ এতিয়া নিমিষতে কৰিব পাৰি। বেংক বেংকিং, অনলাইন পে'মেণ্ট টিকেট বুকিং কিবা বস্তৰ, খৰচ পঢ়া মানচিত্ৰ ব্যৱহাৰ কৰা এই সকলো কাম আজিকালি মোবাইল ফোনতে আমিতে কৰা কৰোঁ। দূৰত থকা মানুহৰ লগতো ভিডিঅ' কল কৰি মুখামুখি কথা পাতিব পাৰোঁ।
হয়,
মোৰ মতে মোবাইল ফোন নাথাকিলে, আজি জীৱন অলপ কঠিন হৈ যাব বুলি মই ভাবোঁ।
হয়, হয়, হয়, ঠিকে কৈছে। আৰু, আৰু এটা প্ৰশ্ন আছিল যে, আপোনাৰ মতে মোবাইল ফোনৰ অপব্যৱহাৰ কেনেকৈ ৰোধ কৰিব পাৰি?
মোৰ মতে মোবাইল ফোনৰ অপব্যৱহাৰ‌ ৰোধ কৰিবলৈ প্ৰথমে, নিজৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰতিদিনে কিমান সময় মোবাইলটো ব্যবহাৰ কৰিব। সেইটো ঠিক কৰিব লাগিব। মা, দেউতা, বা শিক্ষক, ছাত্ৰ ছাত্ৰীক সঠিক দিশ দেখুৱাব লাগিব।
হয়,
অ', আৰু অপ্ৰয়োজনীয় এপছ আৰু যেনে গেম, চেম আদিৰ ব্যৱহাৰ বেছি কৰিব নালাগিব।
হয়,
মোৰ মতে যদি আমি নিজে সচেতন হওঁ, তেন্তে মোবাইল ফোনটো অপব্যৱহাৰ‌ পৰা বহুখিনি কমাব পাৰিম।
হয়, হয়, হয়, ঠিকে। আৰু আপোনাৰ মতে মোবাইল ফোনৰ, আহ মোবাইল ফোনে ছাত্ৰ ছাত্ৰীৰ পঢ়া লেখাত সহায় কৰে নে, ক্ষতি কৰে?
মোৰ মতে ক'ব। গলে মোবাইল ফোনে সহায়ও কৰে, আৰু কেতিয়াবা ক্ষতিও কৰে। যদি আমি ইয়াক স। ঠিক ভাৱে ব্যৱহাৰ কৰো, তেন্তে অনলাইন ক্লাছ, ইউটিউবৰ শিক্ষা। ভিডিঅ' আদি, বিভিন্ন এপৰ সহায়ত, আমি বহু কথা শিকিবও পাৰোঁ। কিন্তু, যদি আমি গেম বা ছ'চিয়েল মিডিয়া, আৰু অপ্ৰয়োজনীয় ভি। ডিঅ বেছি সময় চাই থাকো, তেন্তে পঢ়া-লিখাত ক্ষতিও হ'ব বা।
হয়।
ভাবো যে, মোবাইল ফোন ভাল বন্ধু। মোবাইল ফোনত ভাল বন্ধু হ'ব পাৰে, কিন্তু, বেয়া অভ্যাস হ'লেও। সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি, মই ভাবোঁ।
হয়, হয়, হয়, ঠিকে। আৰু আছিল যে আপোনাৰ মতে, মোবাইল ফোনৰ ভৱিষ্যত কেনেকুৱা হ'ব বুলি ভাৱে, আপুনি?
মোৰ মতে ভৱিষ্যতে মোবাইল ফোন, আৰু বেছি উন্নত হ'ব। এতিয়াতকৈ বেছি স্মাৰ্ট। ফিচাৰ থাকিব, যেনে এ আই সহায়। দ্ৰুত ইন্টাৰনেট, উন্নত কেমেৰা, বহুত নতুন-নতুন সুবিধা আহিব। মানুহে বহু কাম, কেৱল মোবাইলৰ সহায়তে কৰিব পাৰিব। যেনে চিকিৎসা, শিক্ষা, বেংকিং। আৰু বহু, যোগাযোগ সকলো সহজ হৈ পৰিব। মোৰ মতে ক'ব গ'লে, মোবাইল ফোন আমাৰ জীৱনৰ এটা ডাঙৰ অং। হয় পৰিব।
হয় হয় তাকে আৰু আ আপোনাৰ মতে এতিয়া শেষত মোবাইল ফোন ব্যৱহাৰ সঠি কেনেকৈ সঠিক আৰু উপকাৰী কৰি ৰাখিব পাৰি?
মোৰ ক'ব বিচাৰো যে মই, মোবাইল ফোন সঠিকভাৱে ব্যৱহাৰ কৰিলে বহু উপকাৰী বুলি ভাৱো। আমি সময় সীমা ৰাখি ব্যৱহাৰ কৰিব লাগে মোবাইল ফোনটো। আৰু প্ৰয়োজনীয় কামৰ বাবেও ব্যৱহাৰ কৰিব লাগে, আৰু অপ্ৰয়োজনীয় বস্ত তোৰ পৰা দূৰত ৰাখিব লাগে মোবাইল ফোনক।
হয়-হয়।
জ্ঞান আহৰণ, আৰু যোগাযোগৰ বাবেও ইয়াৰ ব্যৱহাৰ কৰিলে ই আমাৰ জীৱনৰ, জীৱনটো বহুত সহজ কৰি তুলিব। এই ম'ৰ মই ভাবো যে যদি আমাৰ, সজাগ হৈ মোবাইলটো ব্যৱহাৰ কৰো, তেন্তে ই আমাৰ বাবে এটা ভাল সহায়ৰ হিচাপে থাকিব বুলি মই ভাবোঁ আৰ।
হয় ঠিকে আছে। বাৰু, আপোনাৰ মতে মোবাইল ফোনে সমাজৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাইছে, বৰ্তমান?
উম, মোৰ মতে ক'ব গ'লে মোবাইল ফোনে, ভাল আৰু বেয়া, দুই ধৰণৰ প্ৰভাৱ পেলাইছে।
উম।
যেনে ভাল দিশত চাওতে মানুহে দূৰত থাকিলে সহজে যোগাযোগ কৰিব পাৰে।
উম,
খবৰ ল'লে লগে - লগে জানিব পাৰি আৰু বহু কাম উম, বহিয়ে ঘৰত কৰিব পাৰি। কিন্তু বেয়া দিশটোত ক'ব গ'লে, মানুহে মুখামুখি কথা পতাৰ পৰিৱৰ্তে মোবাইলত বেছি সময় কটায়, যাৰ ফলত সম্পৰ্ক অকল দুৰ্বল হৈ পৰে। মোৰ মতে যদি ক'ব যাওঁ, সঠিকভাৱে ব্যৱহাৰ কৰো যদি আমি মোবাইলটো তেন্তে মোবাইল সমাজ আৰু বেছি উন্নত কৰিব পাৰি বুলি মই ভাবোঁ।
হয়, হয় ঠিকে। আৰু আপোনাৰ মতে শিশুসকলে মোবাইল ফোন ব্যৱ-ব্যৱহাৰ কৰাটো ঠিক হয় নে নহয় বা?
মোৰ মতে শিশুসকলে মোবাইল ফোনটো ব্যৱহাৰ কৰা কৰিব পাৰে, কিন্তু সীমিত সময়ৰ বাবে, আৰু ডাঙৰৰ ন-নজনাকৈ নহয়, শিক্ষা ভিডিঅ' চাবলৈ। বা নতুন কথা শিকিবলৈ মোবাইল ফোনটো সহায়ক হৈ পৰে, কিন্তু বেছি গেম খেলা বা বেছি সময় মোবাইলত থকাটো ভাল নহয়, ইয়াৰ ফলত চকুৰ সমস্যা মনোসৰ কমা, আদি সমস্যা হ'ব পাৰে। ইয়াতে ক'ব গ'লে শেষত সকলোৱে মোবাইলৰ পৰা ভাল দিশটো ল'ব পাৰে, কিন্তু বেয়া অভ্যাসৰ পৰা দূৰত থাকিব লাগে। বুলি মই ভাবোঁ।
হয়, হয় ঠিকেই, বাৰু শেষত আপোনাৰ আৰু এটা প্ৰশ্ন আছে মোবাইল ফোনৰ বিষয়ে কেট আহ আপোনাৰ সামগ্ৰিক মতামত কি এতিয়া?
অ' মই শেষত এইটোৱে ক'ব বিচাৰোঁ যে, মোবাইল ফোন আজিৰ সময়ত বহু প্ৰয়োজন। প্ৰয়োজনীয় আৰু উপকাৰী বস্তু।
হয়, হয়,
ই আমাক যোগাযোগ, শিক্ষা আৰু দৈনন্দিন জীৱনটো সহজ কৰি তোলে।
হয়,
টো, ইয়াৰ সঠিক ভাৱে ব্যৱহাৰ নকৰিলে সমস্যাৰো সৃষ্টি হ'ব পাৰে, আপুনিটো জানে।
জানোঁ, হয়,
মোৰ মতে ক'ব গ'লে যদি আমি সময় নিয়ন্ত্ৰণ কৰি দায়িত্বভাৱে মোবাইলটো ব্যৱহাৰ কৰোঁ তেন্তে আমাৰ জীৱনত এটা ভাল সহায়ক হৈ থাকিব। হয় ন' উম, সেয়ে আমি নিজে সচেতন হ'লে মোবাইল ফোনটোৰ পৰা বহু ভাল বস্তু পাব পাৰিম যদি আমি সচেতন ন তেতিয়াহ'লে আমি আমাৰ ক্ষতি হ'ব তেতিয়া।
হয়।
পিছে আপুনি মোবাইল ফোন চলাইনে?
হয়, মইও স্মাৰ্টফোন চলাওঁ কিন্তু মই বেছি টাইম নচলাওঁ। ময়ো অলপমান জানিব বিচৰা হৈছিল মোক। মোবাইল ফোনে আমাৰ সমাজত কি প্ৰভাৱ পেলাইছে সেয়ে আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ। মোৰ ল'ৰা-ছোৱালীক এতিয়া আপ- আপোনাক। কোৱামতেই মই মোবাইলটো দিম।
অ' এইটো আপুনি আপুনি সুধিটো ভাল কৰিলে। মোৰো আপোনাৰ লগত মোবাইল ফোনৰ বিষয়ে আপুনি জানিব বিচাৰিছিল যিহেতু মই আপোনাক কৈ বহুত সুখী হ'লো।
হয়, আপোনাৰ কথাখিনিও মই বেলেগক জনাই মই লগ সমাজক সজাগতা কৰিম। হয়, বহুত ভাল অ' বহুত ভাল লাগিল। ধন্যবাদ!